হেল্ল', শুনিছানে নাই?
অ', মোৰটো শুনিছ নাই? অ'
মাতটো ভাঙি -ভাঙি আহিছে নেটটো অকমান বেয়া চাগে? তোৰ নেটৱৰ্ক অকমান বেয়া নেকি? অকণমান বাহিৰলে ওলাই আহ। উম, এতিয়াও অকমান- অকমান ভাঙিছে। মই শুনিছোঁ অ', মোৰতো শুনিছ? শুনা ভালকে, ফাটি -চাটি গৈছে নেকি আকৌ?
এতিয়া শুনিছ? এতিয়া শুনিছ?
অ', মই শুনিছোঁ -শুনিছোঁ -শুনিছোঁ লেটকে গৈছে নিকি কথাটো?
নাই আহা ইমান লেটকে।
অ', এই নেটৱৰ্ক বেয়া থাকিলে তোৰ অ', নেটৱৰ্ক বেয়া থাকিলে লেটকে যায় কেতিয়াবা। ভাল হৈ যাব, নেট ভাল হ'লে ভাল হৈ যাব।
অ', এতিয়া মোৰতো শুনিছ নাই?
শুনিছোঁ, শুনিছোঁ। অ, ভালকে শুনিছোঁ। খালী মোৰ মোৰটোত দেৰিকে গৈছে নি অকমান?
দেৰিকে আহিছে নে জল্দি আহিছে ক'ব পৰা নাই, কিন্তু মানে হেই স্পষ্টকে আহিছে আওঁ।
অ, অ হ'ব একো নাই। তাৰপিছত কি কৰি আছ? বহি আছ? অ' মও বহি আছোঁ এনে বাহিৰতে। অ, ভাত-পানী খালি নাই?
নাই খোৱা, মুখেই ধোৱা নাই। তই?
হাও উঠিছহে নেকি এতিয়া? মও নাই খোৱা চাহ-তাহ খালোঁ। তাৰপিছত ভাত চাত বনাই থৈ গৈছে এতিয়া খাম আও ভাত।
অ', উঠিলো উঠনীয়ে। পা উঠি মেলি গেম খেলিলোঁ। দুই গেম মাৰি দিলো। তাৰপিছত এতিয়া এইয়া আৰু ভাত খোৱাই নাই, মুখ ধোৱাই নাই।
অহ, উম তাৰপিছত খেতি পথাৰলে নাই যোৱা?
নাই যোৱা। বৰষুণ দি আছে এইকেইদিন এইখিনি চফা কৰিব পৰা নাই।
অ', মও নাই যোৱা এইকেইদিন ঘৰতে আছোঁ। অ, অ, ঠিকে আছে, অ।
নামঘৰলে আহি
উম, বাকী অ, যাম চাগে। তাৰপিছত ত, হেৰি ততৰ শকত ল'ৰাটো আজি জিমলৈ গৈছিলে নাই?
আজি জিমত নাই যোৱা।
কোনো যোৱা নাই নি আজি?
আজি এ নাই যোৱা। মও নাই যোৱা, সিও নাই যোৱা। মই নগ'লে সি নাযায়ে। মইহে তাক ফোন কৰি উঠাওঁ।
অ, সি অকলে নাযায় মানে পেটুৱাটো।
অ, কিবা হুলস্থূল শুনিছ নি?
অকমান আহিছে বাও, বেছি নাই আহা হলেওঁ।
অ।
অ', হ'লেওঁ মোবাইলৰ মাত এটা আহি আছে বাও।
মোবাইলত
আকৌ নেটটো বেয়া হৈ মাতটো ভাঙি-ভাঙি আহিছে তো।
গৈছে নেকি? এতিয়া? এতিয়া?
অ এতিয়া ভালকে ভালকে আহিছে এতিয়া।
অ।
উম, বেকগ্ৰাউণ্ডত আহিছে অকমান চাউণ্ড আহিছে।
উম, উম।
বাকী নামঘৰলে যাবি ন? অ, এতিয়া ভালে আহিছে। মও নামঘলে যাব লাগিব। তাৰপিছত কেটা বজাত যাবি নামঘলে? আজি কেটাৰ পা আছিলে বা?
উম, আজি জানো এঘাৰটা নে বাৰটা কৈছিলে কিবা এটা। পাহৰি থাকিলো ন।
অ হ'ব, চাৰে এঘাৰটা, বাৰটা তেনেকেতে যাম আও। ঘৰত মান টো মানুহ নাযায় এইকিদিন। যাব লাগিব আজি পা ভালদে।
অ।
অ', ছাৰ কেইজন আহিব নহয় ন আজি?
আহিব।
অ', অ'।
উম।
তাৰপিছত তহঁতৰ ইণ্টাৰ্ণশ্বিপ কেতিয়াৰ পৰা যাব লাগিব?
অ', জানোঁ এতিয়া পোন্ধৰ তাৰিখৰ পিছত বুলি কৈছে আৰু এতিয়া কি হয়গৈ জানোঁ?
অ', অ', যাবি আৰু। তাৰপিছত হেৰি আমাৰ ইণ্টাৰ্ণশ্বিপত লেপটপ লাগে বুলি ক'লে আমাৰ লেপটপ লেপটপ নাছিলে না মোৰ, তাৰপিছত লগৰ এটাৰ পৰা ল'লোঁ লেপটপ এটা। তাৰ মানে হেৰি লেপটপ আৰু আগৰ দিনৰ ইমান হেৰি নহয় হেভি নচলে মানে বস্তু বস্তু বিলাক। আমাক যিটো শিকাইছে ছাৰজনে যিটো শিকাইছে মানে অকমান হেভিয় আৰু বস্তুটো। টোৰ অকমান হাই প্ৰচেছৰ লাগে মানে বস্তুটো কাম কৰিবলে, লগটোপা আনিলোঁ এনে চলাই চালোঁ। তাৰপিছত চলালোঁ নচলে নহয় বহুত শ্ল' হয় মানে বস্তু বস্তুটো তাপা তেনেকে আনি মেলি থৈদিলোঁ, থলোঁ-থলোঁ-থলোঁ আজিলৈকে নিয়াই নাই। সি কৈছিলে আমাৰ ইয়াত মানে ইণ্টাৰ্ণশ্বিপ কৰিছে আমাৰ এই এইটো জেগাত। ত তহঁতৰ লগৰ যে আৰু এটা এই জিম কয় যে এইটো চাইদৰ আমাৰ এইফালে। সেইটো লগত মানে একেলগে কৰিছে বস্তুতটো। ত তাৰপিছত এ নিবলৈ আহিম বুলি কৈছিলে অহাই নাই তহঁতৰ বাইদেউজনীও বোলে বহুত পাল মাৰি দিয়ে বোলে, তাৰপিছত এই বাইদেউজনী আমাৰ লগৰ। এই আগতে আমি একেলগে পঢ়িছিলোঁ যে? সৰুতে, এতিয়া যে নাই সেই খুলিলে যে, বাইদেউজনী? অ' সেই ছোৱালীজনী। সেই কৈছে। নে বাইদেউজনীয়ে বহুত বাহানা দিয়ে বোলে হেৰি তোৰ এইটো কি কয়? অ', কাবাৰ বেমাৰ হৈছে কিবা হৈছে তেনেকৈ বুলি বোলে হেৰি কৰে বহুত, উম।
প দৰকাৰ হৈ আছে এতিয়া মোৰ নাইয়ে কি কৰোঁ জানোঁ, ল'বতো লাগিছে আছিলে ইয়াৰ আগৰ ইণ্টাৰ্ণশ্বিপটোতে ল'ব লাগিছিলে কিন্তু নললোঁ। পইচা পাতি নিমিলা হ'ল। এতিয়া দৰকাৰ হৈছে পূৰা মানে পিপিটি চিপিটি বনাব দিয়ে। এতিয়া মানে সেয়া আৰু প্ৰব্লেম হৈ গৈছে এতিয়া। কিবা এটা কৰি ল'বগৈ লাগিব পইচা পাতি অলপ গোটাই মেলি। মিলাই মেলি কেনেবাকে নিজে হলেও গোটাব লাগিব কিবা এটা কৰি কাম চাম এখন দুখন কৰি কিবা কিবি লাগে মানে এতিয়া দৰকাৰ হৈ গৈছে পূৰা নিমিলা হৈ গৈছে নহ'লে।
অ'।
উম।
হয়। অ', তাৰপিছত মও এই মোৰ লগৰ এটা কৈছিলে মানে ছেকেণ্ড হেণ্ড কে এটা আছে নেকি এটা লবি নেকি বুলি।
এ ছেকেণ্ড হেণ্ড কে লৈ লাভ নাই এইবিলাক বস্তু।
অ', লৈ লাভ নাই বাৰু যি ল'ব লাগে নতুনকে ল'ব লাগে অ'। মই হেৰি সম্পূৰ্ণ পইচা দিব নোৱাৰিলেও অকলে আছোঁ, মই অকলে আছোঁ অ'। মই কৈছোঁ লেপটপ ললে সম্পূৰ্ণ পইচা দিব নোৱাৰিলেও মানে এনেকে কেইটামান দি মেলি ইনষ্টলমেণ্ট কৰি মেলি তেনেকৈ ল'ম বুলি ভাবি আছোঁ। এইবাৰ কি হয় জানোঁ ল'ব পাৰোঁ নে নোৱাৰোঁ? এইবাৰ লৈ দিম বুলি কৈছিলে, উম। এ পতককে
বা
উম, লেপটপটো লাগেই কাম চাম কৰিব লৈ কিবা এটা কৰিব লৈকে। এই কিন্তু এতিয়া নথকাৰ কাৰণে তেনেকে ভাবিছিলোঁ যদিও নাজানোঁ বাৰু দেই। প্ৰথমে প্ৰথম ফোনটো নাথাকোতেও
আগতে দেখোন এই হেৰি টাইমত মোবাইলটো দৰকাৰ হয়-দৰকাৰ হয়। মানে তাৰপিছত লোৱাৰ পিছত আৰু সে যিমানখিনি থাকে আৰু তাতকে বেছিয়ে কমেই ওলায় কাম।
অ', তাৰপিছত আকৌ লেপটপটো তেনেকে হ'ব এতিয়া পুৰা অ', এতিয়া পুৰা লাগে-লাগে বুলি অ', লেপটপতো তেনেকে হ'ব এতিয়া পুৰা এতিয়া নাই কাৰণে লাগে-লাগে বুলি ভাবি আৰু কিন্তু পিছত হোৱা হোৱাৰ পিছত এনেই অ', সেনেকুৱা উঠিব। সেইটোয়ে কি কবি, সেইটো মানুহৰ মানুহেটো সে বস্তুতটো সেকুৱাই নেকি? প্ৰথম মানে বস্তুতটো নো নোপোৱালেকে লাগে-লাগে এইটো কাম কৰিম
উ পিছত থ অহাৰ পিছত হেৰি কাম নোহোৱা হৈ যাই গে।
অ', লোৱাৰ পিছত তোৰ এ এনেই ললোঁ নোলোৱা হলেও হৈছিলে। আছিলে এনেকে মানে ভাৱ আহে মনত, উম।
চাগে পূৰা দৰকাৰ হৈ আছে। মানে পি পি টি বনাব দিয়ে, আকৌ প্ৰেজেনটেশচন কৰিব লাগে না? বেলেগে এতিয়া আমি যিমান বাৰ দিছোঁ কলেজত। বেলেগৰ লেপটপ লৈয়ে দি লেপটপ লৈ মেলিয়ে দিছোঁ মানে নিজ জ্বৰ মানে নোহোৱাকে মানে। উম, বনাই নিওঁ আৰু পেইন ড্ৰাইভত ভৰাই মেলি নিওঁ। তাৰপিছত কলেজত গৈ বেলেগৰ লেপটপ খুজি মেলি হিহঁতৰটো লৈ মেলি এনেকে প্ৰেজেন্টেচন দিওঁ। এতিয়া এতিয়ানো কিমান দিব, মানে তেনেকে কোৱাও আছে ন কিছুমান। আনি লব লাগে বুলি অ'। উম, এতিয়া যিমান কিবি এতিয়ালৈকে যিমান বাৰ দিছোঁ মানে, অ'। এতিয়ালৈকে যিমান বাৰ দিছোঁ মানে এই বেলেগ লৈয়ে দিছোঁ মানে।
অ', ময়ো এই যিমান শিকিলোঁ অ, এই আমাৰ পেটোৱাতো লেপটপ আছে নহয়, তাৰ তাত শিকিলোঁ অকমান। তাৰপিছত আৰু এটা লগ কৰা আনে সেইটো তাতো শিকিলোঁ। মানে জপিয়াই-জপিয়াই ইটোৰ লগত এবাৰ যাওঁ সিটোৰ লগত এবাৰ যাওঁ। তেনেকে শিকি-শিকিলোঁ আৰু অকণমান। হলেও ইমান টান নাছিলে বস্তুটো। উম।
আমাৰ গ্ৰুপটো একেটাই থাকে খালি আমাৰ মানে চবে কাম কৰিবলৈ নাহে। মই যাওঁ আমাৰো এটা যা আহি দুটা আহিব মানে তেনেকে মিলি-মেলি হে কৰোঁ। বাক কি দুটা তিনটা আছে সেইকেইটা এনেই মানে। তাপা এতিয়া পিপিটিটো আমি কিটাই বনাইও অ', পিপিতিটো আমি কেইটা বনাও, বাকী কেইটা এনেই মানে। তাৰপিছত আকৌ এইফালে অ', ওপৰতে। তাৰপা বনাম, বনাই মেলি সিহঁতক কাম কেইটা আমি কৰি দিব লাগে, আকৌ এইফালে সেইখিনি কৰ মানে সেয়াই মানে।
কৰি দিয়া বাবত পইচা চইচা লৈ ল'ব লাগে নহলে বা কিবা এটা খুৱাই দিব-দিব লাগে আক। কিবা কিবি খুৱাই দিবি কৰি দিলোঁ, তহতৰ কামটো আমি কৰি দিলোঁ এনেকে কৈ দিবি আৰু।
অ', কালি হেৰি শুন আক
অ'।
কালি আমাৰ ঘৰৰ ওৰতো যে? এইটো কালি এ মানে সন্ধিয়া লগ ধৰিছিলোঁ মানে লগৰটো মোৰ ইটো লগৰটোৱে মই।
তাৰাপা সি মানে ৰঃ মা আহিলওঁক। তেনেকে মানে হেৰি বুলি ক'লে। তাৰপিছত মানে সি ৰাস্তালৈ হ'লেও ওলাই অহা নাই মানে আমাকিতা ওচৰত সি ঘৰতে বাৰাণ্ডাতে বহি আছে হ'লেও আমাকিটা ওচৰত ওলাই অহা নাই মানে।
উম, অ, মই ময়ো ওলাই যে গৈছিলোঁ যে? তোক ফোন নকৰা আগত মানে মই তাক লগ পাইছিলোঁ। তাৰ পৰা মই ক'লোঁ তাক বৈ এনেই হেৰি খোজকাঢ়ি যাওঁ এইপানৰ পৰা আহোঁগৈ বস্তু এটা আনিমগৈ। এনে বুলি কলোঁ অ', সি কৈছে এ নেযাওঁ এতিয়া মা অ', ঘৰত মানুহ নাই তাৰপিছত তাৰপা মই ইয়াত বহি আছিলোঁ এই দোকান খন যে দোকানখনত বহি আছিলোঁ বুলি ক'লে। মই কৈছোঁ বই এনেই খোজ কঢ় যাওঁ বুলি কলোঁ তাৰ পিছত আকৌ বেলেগ এটা লগক ফোন কৰিছোঁ।
অ, মোৰটো শুন আক তাৰপা তাক ত ত সি ওলাই মেলি নাই আহা আমি কেইটা ৰখি আছোঁ ৰাস্তাতে। বহুত ৰাখিলোঁ বিশ মিনিট মান। তাৰপিছত লেবেল দেখাই আছে। তাৰপিছত গুচি গ'লোগৈ আমি দুটা খঙতে। তাৰপিছত গৈ মেলি ডাইৰেক্ট তাক গ্ৰুপৰ পৰা উলিয়াইছোঁ। তাৰপৰা ভালকৈ কৈছো মানে মেচেজ দি মেলি ইয়াত মানে এটিতিউদ খাই হেৰি লাভ নাই তেনেকৈ কৈছোঁ মানে। তাৰপা এতিয়া মানে এতিয়া ইণ্টাৰ্নশ্বিপত যোৱা টাইমত মানে সি কেনেকৈ যায় মানে
অ', গম পাইছোঁ-গম পাইছোঁ। এই-এইটো টাইমত যে সি পুৰা হেৰি মানে ইগনৰ কৰি দিয়ে। তাতে হেৰি এইটো তহঁতক কাম কামবিলাক কাম থকা টাইমততো পুৰা তেলিয়াই দিয়ে ই।
অ, কাম থকা টাইমত লগত লাগি ফুৰে বাকী টাইমত লেবেল মানে কি-কি কিহক লৈ মানে সি লেভেলটো দেখাই মানে নিজে নাজানোঁ। ইমান লেভেলটো মানে কিহত লৈ দেখায়।
অ', কাম নাথাকিলে আকৌ একদম পুৰা ইগনৰ মাৰিব। যেতিয়া মানে তোৰ কাম থাকে ন বস্তুটো, সি পুৰা তেলিয়াব জানে মানে বস্তুটো।
আৰু এতিয়া এটা কথা মই নোহোৱা হ'লে তাক বাকী কোনো গ্ৰুপতে নললেহঁতেন এতিয়া মই নিজৰ ওচৰৰ বুলি লৈ লওঁ। অ', কিন্তু এতিয়া বাকী যোনকেইটা আছে সেইকেইটা ইয়াক নলওঁ-নলওঁ কৈছিলে।
অ', সিয়ে যে সেইটো বুজি নাপায় সি মানে উল্টা পাক মৰা আছে। চবৰ লগতে মানে হেৰি কৰে আৰু পেটোৱাটোৰ লগতো অকণমান হেৰি ন ভাল ন তাৰ? এতিয়া সি ভাবে তই নহলে এই এইকেইদিন মানে এতিয়া তহঁতৰ কাম নাই ন হেৰি কলেজৰ কাম নাই যে। সি ভাবে মানে তই নহ'লেও মোৰ হেৰি পেটোৱাটো আছে তাৰ বাইক ছাইক আছে ন সি
অ', সেই এতিয়া যেতিয়া কলেজ যাবলৈ হ'ব। এতিয়া ইণ্টাৰ্নশ্বিপত যাব হ'ব তেতিয়া তাক চটুকাটো দিম মই-মই নেমাতো ক'লোঁ নহয়। মই নেমাটো ক'লোঁ নেমাটো মানে তাইক সি কিহত যায় যাব। ত তাক একো খবৰো কৰিব নাই আৰু গ্ৰুপৰ পৰা উলিয়াই দিলোঁ মই। মানে এতিয়া যি হয় মানে ইমান এইবিলাক হেৰি-হেৰি দেখাই লাভ নাই নহয়। হা?
অ', গ্ৰুপৰ পৰা ওলাই দিয়া পিছত কিবা কৈছে নেকি সি, ফোনো কৰা নাই নে? অ', ফুনো কৰা নাই? অ'। সোধা নাই নে কিয় উলিয়াই দিলি কি কৰিলি বুলি? লেভেলতে আছে মানে সি।
থাকক আক, মুৰু লেভেল আছে না।
অ, তাক মই কালি আৰু নামঘলৈ গৈছিলোঁ নহয়? তেতিয়া মই মাতি আৰু। অই হেৰি বুলি আহ নামঘৰত যাওঁ আৰু। তাৰপা ত আকৌ এই লগৰতো খানা খাব গৈছিলোঁ যে? তেতিয়া জ্ঞান অকমান দিয়া নাছিলোঁ জানোঁ তাক? তাৰপা মই কৈছোঁ আৰু তোক কালি ইমান ধুনীয়াকে পোৱাই-পোৱাই জ্ঞান চিয়ান দিলোঁ, তই আজি আকৌ একেটা কৰিলি যে সেনেকে বুলি কৈছোঁ।
মাথাৰ ওপৰিদি উৰি যায় সেইবিলাক জ্ঞানি লাভ নাই তাক।
সচাকে মানুটো কিবা অ, আমাৰ এতিয়া ঘৰত মানুহ নাথাকে হ'লেও আমি যাওঁ, তাৰপিছত আকৌ গৰু